হেল্ল', অ', শুনিছা নাই?
অ', শুনিছো। কোৱা।
ক'ত আছা?
এই ঘৰতে আছো, তুমি? তুমি ক'ত আছা?
ঘৰতে আছো
ঘৰতে আছো আৰু ভালেই, তোমাৰ?
উম, বেয়া নহয় বাৰু ঠিকে থাকে আছো।
আচ্ছা আচ্ছা, বাকী ভাত ভাত পানী খালা?
অ', ভাত পানী খালো অ'।
অ', কোৱাচোন।
এই কথা এটা চিন্তা কৰি আছিলোঁ আমি লগৰ কেইটামানে মিলি।
অ', কি কথা?
এ আমি বোলো লগৰকেইটা এনেকে এপাক খানা এটা খাবলৈ যাওঁ পিকনিক টাইপত
অ', পিকনিক ক'ত?
অ'। এ যাম আৰু তোমাৰ অলপ নদী ওচৰীয়া আ থকা জেগালে, নদীত পাহাৰ এনেকে, থকা জেগা এটালে।
যাব পাৰি বাৰু অলপ ফুৰিবলৈ যোৱা হ'ব।
তাকে জেগাটো ঠিক কৰা নাই, খালি বোলো তোমাকো খবৰটো দিওঁ তুমিও যাব পাৰিবানে কি?
উম, মই ফ্ৰী আছো বাৰু যাব পাৰিম।
অ', অ', আমি মানে কি ভাবিছিলো যে গোটেইকেইটা যেতিয়া ফ্ৰী থাকিব এতিয়া কিছুমানৰ কাইলে নোৱাৰে দুটামান আকৌ পৰহিলে নোৱাৰে।
হয়।
অ', বোলো তেনেকে চবৰে অসুবিধা থাকে যে মই বোলো তোমাকো সুধি লওঁ তোমাৰ অসুবিধা আছে নিকি বোলো কেতিয়াবা।
ন মোৰ অসুবিধা নাই বাৰু মই যাব পাৰিম।
অ', আমি তেতিয়াহ'লে এই পৰহিলৈ পাছদিনাখনলে ঠিক কৰিছো।
ঠিক আছে ঠিক আছে, খালি জেগাটো ফাইনেল কৰি মোক ক'বা।
অ', কম কম, সেই তোমালোকৰ ফালে তেনেকুৱা জেগা আছে নি য'ত এনেকে পিকনিক খাব পৰা।
আমাৰ পিনে তেনেকে নদী এখন আছে বাৰু নদী মানে ধুনীয়া পৰিৱেশ।
অ', অ', মানে অলপ ঠাণ্ডা পৰিৱেশ বা মানুহ দুনোহ কম যোৱা এনেকুৱা।
পাহাৰৰ মানে পাহাৰৰ মাজে মাজে নৈখন আছে ভাল লাগে।
অ', অ', তেতিয়া তেনেকুৱা জেগাই লাগে বাৰু দেই।
অ', তুমি এতিয়া পৰি বাইক যাব যাব একদম অলপ অলপ থৈ পেলাই আমি নৈত খোজকাঢ়িছা বুলি ভাব
অ', হ'ব।
বুজিব বাৰু
অ', এনেকে মানে আমি ভাবিছো আৰু, খালি হেই তোমালোকৰ ঘৰৰ ওচৰতে হ'লে তোমালোকৰ ঘৰৰ পৰা পানী আৰু খৰিটো লৈ যাব লাগিব।
অ', পানী খৰিটো বাৰু হৈ যাব, আৰু ব আমি তাত বনাই খাম নে ইয়াতে বনাই লৈ যাম?
নহয় নহ তাতে বনাই খাম। অকল ভাত ভাত আৰু মাংস কৰিম বুলি ভাবিছিলো।
তাকে এতিয়া বাচন বৰ্তন নিব লাগিব।
অ', বাচন বৰ্তন আমাৰ বাৰু কেৰাহী এখন আছে আমাৰ ঘৰতে।
অ', কেৰাহীখন লৈ গ'লে মাংস বনাব পৰা হ'ব।
অ', কিন্তু ভাত বনাবলৈ একো নাই আমাৰ ঘৰত।
ভাত বনাবলে কুকাৰ লৈ যাব পাৰি আৰু।
কুকাৰ বা বতুৱা এটাকে।
অ', তেনেকুৱা কিবা লৈ যাব পাৰি।
অ', তাকে মানে হেই আমাৰ ঘৰত কুকাৰযোন কেইটা আছে সেইকেইটা সৰু সৰু আঢ়ৈ লিটাৰ তিনি লিটাৰহে। মানুহ আমাৰ দছটা হ'ব, তোমাৰ সতে।
দহটা মানুহলেতো বতোৱা এটা লাগিব।
বতুৱা এটা লাগিব সেইটোৱে।
হয় হয় এতিয়া বতুৱা এটা নিম এ বতু-বতুৱা এট আমাৰ ঘৰত আছে, মই লৈ যাম বাৰু।
অ', তেতিয়াহ'লে বটুৱাটো হৈ যাব আৰু আমি কেৰাহী, হেঁতা ল'লেই হ'ল।
হয় হয়, আৰু কি মাংস গুটাম বুলি ভাবিছা?
তাকে দুটামানে মানে কয়লা খাওঁ বুলি কৈছিলে আকৌ কেইটামানে ক'লে পইচা ইমান নাই হাতত ব্ৰইলাৰ কে গোটা বুলি কৈছে।
হয় হয়, ঠিক আছে কথা নাই বাৰু ব্ৰইলাৰো খাব পাৰি।
অ', অ', সেই ব্ৰইলাৰকে খাব পাৰি তাকে। এই কয়লাৰ দাম অলপ বেছিও যে।
বেছি হ'ব অ', গতিকে ব্ৰইলাৰ ধৰা দহটা মানুহলৈ কিমান লাগিব তিনি চাৰি কেজি।
অ', তিনি চাৰি কেজি লাগে কিন্তু এনেই এতিয়া অকল মাংস ভাত কৰিম ন', গতিকে পাঁচ কেজি মান ধৰি থৈছো মানে।
অ', পাঁচ কেজি বেছিয়ে হ'ব বাৰু।
এই নহয় আমি হেৰি কৰিও খাম ন', প্ৰথমৰ পৰা খাম একেবাৰে ফ্ৰাই কৰিও খাম অলপ।
অ', অ', অ', তেনেকে খাব পৰা হ'ব।
অ', তাৰপিছতে এ মানে স্পাইটৰ বটল লৈ যোৱা কথা, স্পাইট তাৰপৰা পেপচি এনেকে অলপ লৈ যোৱাৰ কথা কৈছে।
অ', ঠিকে আছে এনেকে কলড্ৰিংক লৈ যাব লাগে।
কল্ড ড্ৰিংক লৈ যাম অ' অ', ড্ৰাই ফ্ৰাই কৰি পেলাই খাম আৰু তো আমাৰো এনেই চাহ তাহ খোৱা চখ নাই ন'।
চাহ তাহ নাই এনেই আমি এতিয়া ইমান গৰম তাত ধৰি লওক ঠাণ্ডা পৰিৱেশ আমি গা ধুম।
অ', গা ধুব পৰা জেগা আছে নে?
আছে আছে, তুমি এনেকে হাফ পেণ্ট লৈ ল'বা গা ধুবৰ কাৰণে। মানে গা ধুব পৰা কাপোৰ।
তাৰপিছতে তাকেহে আমাৰ ইয়াৰ পৰা কি হৈছে মানে তোমাৰ সতেহে দহটা তুমিতো তাতে থাকিবা।
হয়।
আমাৰ ইয়াত মানে নটা মানুহ চাৰিখন বাইক হৈ আছে
নটামানুহ চাৰিখন বাইক।
অ', ইয়াত এতিয়া প এটা মানুহ মানে বাঢ়ি আছে, এনেই চাৰিখনতে দুটা দুটাকে আ
এতিয়া এখন বাইকৰ আকৌ তিনিটা আহিব লাগিব, এতিয়া
তাকে সেইটোকে চিন্তা কৰিছো, অ' এখন বাইকত তিনটা যাব লাগিব।
আমাৰ ঘৰলৈকে গুচি আহিলে হ'ল, এটা মূৰ লগত গুচি পাৰিব। তেনেকে মিলোৱা কিবা এটা।
অ', তেনেকে মিলাম বুলি চিন্তা কৰিছো আৰু, সেই মানে এতিয়াতো মোৰ তাৰপিছত আৰু মোৰ লগৰ দুটা ভাগত স্কুটিহে আছে, স্কুটিত তিনটা যাবলে সুবিধা হ'ব, মানে বাইক থকা এটা আছে। সিয়ে লৈ যাম বুলি কৈছে।
তেতিয়া হ'লে হৈ যাব।
উম, উম, আৰু সেই আমি যেনিবা পানী ডাঙৰ ডাঙৰ বিশ লিটাৰ বিশ লিটাৰ পানীৰ দাম দুটা লৈ যাম, তোমা পৰ পৰা পানীটো ভৰা লম, উম।
অকল মাংস আৰু ভাত হ'ব নহ।
অ', তাকে আমি তেনেকে পাতিছো, এতিয়া তুমি এনেই দালি চালি লাগিব নি?
এনেই চালাদ কৰিব পাৰিলা হয়, ধৰি লোৱা তোমাৰ তিয়হ, গাজৰ এনেকে বন্ধাকবি অ', এতিয়া বন্ধাকবি নাপায় নেকি?
বন্ধাকবি এতিয়া নোলাব।
মই এতিয়া গাজৰ বা এনেকে লৈ
সেই গাজৰ, তিঁয়হ তাৰাপৰা পিয়াজ
পিঁয়াজ অ', এইবোৰ দি পেলাই তোমাৰ চালাদ এটা কৰিব পাৰি।
অ', সেই চালাদ এটা ভাল হ'ব, ভাল বুদ্ধি দিছা।
উম।
তাকে অ'। অ', তাৰপৰা মানে সেই বাজেটটো আমি এতিয়ালৈকে বনোৱা নাই, এতিয়া তুমি এতিয়া চালাদৰ কথা কৈছা চালাদটো এড কৰি দিম আৰু।
চালাদটোত তোমাৰ বেছি খৰচ নহয় নহয়, ধৰি লোৱা তিঁয়হ এক কেজি ল'লা বা গাজৰ কেজি নে এক কেজি, কেজি ললে হ'ল।
অ', অ', তেনেকে এক কেজি আৰু বিলাহী লাগিব নি।
অ', বিলাহী লাগিব অ' বিলাহীটো ক'বলৈ আছে।
বিলাহীতো মানে কি এতিয়া মাংস বনাওঁতে বিলাহীটো লবই, তাৰ লগতে অলপমান লৈ ল'ম আৰু।
অ', তাৰ লগতে লৈলেই হ'ল, মিলি যাব।
অ', ঔ।
তাৰপিছে বাজেটটো বনাবচোন।
অ', অ', পাতিছো। এই ৰবা মই কথা এটা পাতি লৈছো পতককে। যাহ হেল্ল'।
অ', কোৱা?
অ', এ হেৰি আমাৰ ওচৰৰ এগৰাকি আহিছিলে।
আচ্ছা, আচ্ছা।
সেয়া তাৰপিছতে, এই আমি তেতিয়াহ'লে সেইদিনাখনলে ওলাবা।
সেইদিনাখনলে ওলাম বাৰু, হেৰি নহয় এইটো হিচাপে এটা আমি এনে মুখৰে কয় চাও।
অ', মুখতে কৈ চাব পাৰি।
অ', এতিয়া ধৰি লোৱা পাঁচ কেজি ব্ৰইলাৰ তো পাঁচ কেজি কিমানকৈ পাৰে ব্ৰইলাৰ।
তোমাৰ দেৰশ টকাকে পাম আৰু।
আমি এইটো গোটাকে কিনিম নে, কটা মাংসটো কিনিম?
নহয় নহয় গোটাকে কিনিম, তাত কাটি লম।
অ', গোটাকে হ'লেতো আঢ়ৈ কেজি, তিনি কেজি দুটা তিনটা লৈ গ'লে হ'ল।
অ', সেই দুটা হ'লে হৈ যাব, তিনি কেজি তিনি কেজি দুটা।
অ', তেনেকে তোমাৰ, মাংসত কিমান পৰিবগে।
অ' এইফালে মাংস তিনি পোন্ধ পঞ্চল্লিশ নশ টকা পৰিব।
নশ টকা, আৰু তোমাৰ বাকী চাউলটো চবে ঘৰ পৰা লৈ আনিম হৈ যাব।
চাউল এ পোৱা বা দুশ গ্ৰামকে লৈ আনিম
অ' চাউলৰ খৰচ নাইয়ে। আচ্ছা টো তোমাৰ অকল মাংস খৰছ আৰু মছলা বা বিলাহী সেনেকে পাচলি কেইটা
আৰু মিঠাতেল।
অ' মিঠাতেল লাগিব আলু পিঁয়াজ
অ' সেই আলু পিঁয়াজ মিঠাতেলৰ তাকে তোমাৰ মিঠাতেল এক লিটাৰমান লাগিবই ন
অঁ তাকে দুহেজাৰ টকাৰ ভিতৰত হ'ব খুব বেছি।
অ' এটা মানুহৰ ডেৰশ বা দুশ টকাৰ ভিতৰত উঠালেই হৈ যাব।
অঁ হৈ যাব, দুশ টকাকৈ উঠাই দিব লাগে বাহিলে পিছত ভাগ কৰি দিম।
অ', অ' তাকে সেই এই তেনেকে নহ'লে পিছত ক'ল্ড ড্ৰিংক চল্ড ড্ৰিংক বহাই ল'ম।
অঁ তেনেকৈ বহাই ল'ব পাৰি নহয় দুশকৈ উঠাই পেলাই।
অ', অ' সেই তেনেকে আমি মানে পাতিছো আৰু তেনেকে দুশ টকা হ'লে তোমাৰ মানে কি আৰু বাজেটৰ ভিতৰতে হ'ব।
উম, হয়, হয়। সেইতোৱে কৰিম তেনে, দুশটকাকৈ উঠাম
অ'কে।
তাৰপিছতে আৰু তোমাৰ এনে লগ ওলাব নেকি কোনোবা?
লগ আৰু লগ ওলাব, মোৰ লগৰ আছে ন ল'ৰা দুটামান।
অ' লৈ ল'বা তেতিয়াহ'লে লৈ ল'বা মাংসটো অকণ বঢ়াই দিম।
অ', তেতিয়াহ'লে আৰু দুটা লৈ লব পাৰি, সিহঁতেও ধৰি লওক বাইক এখন আছে লৈ যাব পাৰিব।
অ', আৰু মানে কি এতিয়া ইয়াৰ পৰা বস্তু বাহিনী নিবলৈ মিলাব লাগিব, কেনেবাকে কমিলে তোমালোক গুচি আহিবা আৰু দুই এটা।
অ' হৈ যাব, ধৰি লোৱা কিমান দুৰ? আমাৰতো তিনি চাৰি পাঁচ কিলোমিটাৰ ভিতৰতহে তোমালোকৰ ঘৰ আমাৰ ঘৰ পৰা।
তাকে তাকে।
সেইটো হৈ যাব বাৰু, খালি প্লেনটো বনোৱা তুমি।
অ' সেই ছট পৰহি পাছদিনাখনে আমি যোৱাটো কৰিছো, আৰু ৰাতিপুৱা চাৰে নটামানতে ওলাই দিম।
অ' ঠিক আছে, দিনতো থাকিম মই আবেলি আহি যাম।
অ'কে অ'কে তাৰপৰা এই হেৰিয়া মাংসটো তোমালোকৰ ঘৰতে কাটিব পৰা হ'ব নে?
উম, হ'ব হ'ব। মাংসটো খালি কাটিব কাটিব জানানে?
কাটিব, লগৰ এটাই জানে দীঘলকে দা আছে।
মই মানে নাজানো ভালকে।
আমাৰ লগৰ হেৰি কাটিব জানে বাৰু।
তেতিয়াহ'লে চিন্তা নাই বাৰু।
উম, চিন্তা নাই সি তোমাৰ কটা বচাটো কৰি দিব।
মানে গোটেই কেইটাই মাংস খাইয়ে নহয় ন?
মাংস খোৱা এটাই অকমান যোনটোৱে কাটে সি মানে মাংস খাব নোৱাৰে।
তেতিয়াহ'লে তাৰ কাৰণে আকৌ মাছ বা এনেকুৱা কিবা ল'ব লাগিব।
অ', তাৰ কাৰণে সেই নহয় মাছ তাছ নালাগে এই নিৰামিষে খাব। এই হে
হ'ব।
সেইটো মানে তাৰ অসুখ এটা হ'ল এনেকে মানে খালেই তাৰ লেট্ৰিন গুচি যায়।
অ', এতিয়া আক আমি মাংস খাই থাকিম সি চাই থাকিলে বেয়া হ'ব নহয়।
নহয় তালৈ তোমাৰ আলু ভাজি চালু ভাজি কিবা এটা তাক ঘৰৰ পৰা লৈ যাবলৈ ক'ম আৰু।
অঁ', তেতিয়াহ'লে হ'ব বাৰু। আজি এতিয়া পোন্ধৰ তাৰিখ, ষোল্ল সোতৰ ওঠৰ তাৰিখ মানে যাম ন?
অ', অ', ঊনৈছ তাৰিখে যাম। উম, ওঠৰ তাৰিখে মানে তোমাৰ মোৰ ভাগৰ এঠাইলৈ যাবলগীয়া আছে।
অ'।
তালৈ যাব লাগিব, তাৰ পিছদিনাখনে গুচি যাম আৰু।
তাকে সোনকালে এইবোৰ খানা চানা খাব লাগে, আৰু এতিয়া কলেজ খুলিবই আগষ্টৰ পৰা।
অ', তাকে তোমাৰ হেৰিটো আজৰি হও ঊনৈশ তাৰিখে খাই, পিছ
বাকী ঘৰত চব ঠিকে আছে?
ঘৰত ভাল পাও দেই, আমাৰ তোমালোকক।
আমাৰ ভালেই অ' বাকী পথাৰ-পথাৰ লাগি আছে নে।
পথাৰত তোমাৰ খেতি উঠিব কাইলৈ মানে দুদৰা আছে।
অ'।
সেইটো দৰা তোমাৰ ৰুলে খেতি উঠি যাব।
এই পানী চানী ঠিক আছেনে, এই পিনে পথাৰত।
পানী আছে আমাৰ, বৰষুণ তোমাৰ দি আছে নহয়। এদিনে এদিন
অ', এ তোমালোকৰ পিনে বানপানী হয় নেকি বাৰু?
নহয়, বানপানী আমাৰ ফালে নহয়। আমাতকে অকণমান আঁতৰ গাঁওখনত হয়।
আচ্ছা, এতিয়া এইবাৰ বানপানী হৈছেনে।
এইবাৰ, এই মাজতে খুব ধাৰষাৰ বৰষুণ দিওতেহে দুদিনলে হৈছিলে। পানী বাঢ়িছিলে চব ফালে।
অ', এইবাৰ হ'লেও বানপানীতো আগৰ নিচিনাকৈ হোৱা নাই, কম নেকি এইবাৰ।
অ', আমাৰ এতিয়া আমাৰ চাইডে বাৰু কম দেই, আৰু কিন্তু ধেমাজি চাইডে মাজতে হৈছিলে, নিউজত পোৱামতে।
অ', শুনিছো সেইপিনেটো দলং ভাঙি দিছিলে পানী। এতিয়া ৰে'লৰ দলং ভাঙিছে, ৰেল লাইনটো বন্ধ হৈ আছিলে।
অ', বন্ধ হৈ গৈছিলে তেতিয়া।
উম।
উম, কিন্তু সেই যোৱা বছৰ তাৰ আগবছৰ যেনেকে বানপানী হৈছিলে ধ্বংস কৰিছিলে, এইবাৰ তেনেকুৱা নাই হোৱা বাৰু।
হয়, এইবাৰতো ইমান পানী হোৱাই নাই।
অ', তাকে কম জেগাত হৈছে।
এইবাৰ খালি গৰমটোহে বেছি, ৰ'দ বেছি।
অ', ৰ'দটো তোমাৰ এই, যোনদিনাখনে দিয়ে বহুত বাঢ়ি যায় আকৌ।